কোৱা? হেল্ল'।
অ শুনিছানে?
অ শুনিছো শুনিছো।
কি কৰি আছা?
আছো এতিয়া এনেই আছো ৰ'বা, তুমি?
অ মইও এনে আছো বাহিৰত অলপ ওলাই আহিছিলো। মানে অলপ বতৰ ভাল আছিলে সেইকাৰণে অলপ বাহিৰত ওলাই আহিছিলো।
উম বতৰটো আজি গৰম নাই কিন্তু আজি।
গৰমো নাই ঠাণ্ডাও নাই বতৰ একদম ভাল সেনেকুৱা বতৰত তোমাৰ ফুৰিবলৈ অলপ বাহিৰত- খোজকাঢ়িবলৈ ভাল লাগে এনেই খালী ভৰি খোজকাঢ়িবলৈ ইমান ভাল লাগে মোক।
উম মই খোজ কঢ়াই নাই এইকেইদিন সেই এদিন, দুইমাহ একমাহ মানৰ পৰা খোজ কাঢ়িৰিবৈ যোৱা নাই। উম আগতে খোজ কাঢ়িছিলো।
উম মই এনেকুৱা মানে এনেকুৱা বতৰত খোজ কাঢ়িকেই বিৰাট ভাল পাওঁ। গৰমো নাথাকে ঠাণ্ডাও নাথাকে। এনেকুৱা বতৰত খোজকাঢ়িকে ভাল পাওঁ, তুমি খোজ কাঢ়িব যোৱা নে এনে?
যাওঁ এইকেইদিন যোৱা নাই এইকেইদিন কিবা ইচ্ছা নাযায় দেখোন। কিবা খোজকাঢ়িবলৈ বা ইচ্ছা নাযায় মানে আগতে- খোজ কাঢ়িলে ভাল লাগিছিলে আজিকালি তোমাৰ ভাল নালাগিব মন চন বিলাকো ভাল- মন বিলাক ভালে নাথাকিলে খোজ কাঢ়ি ভালে নালাগে।
অ এইটো হয়।
তেনেকুৱা হৈছে মানে, কিবা ইচ্ছা নোযোৱোৰ হৈছে।
একো একো বস্তুয়েই ভাল নলগা হৈছে কাম কৰি মানে।
অ' এইটো এলেহুৱা হৈ গ'লা তুমি কাম নকৰি নকৰি।
হয় নেকি?
হয় হয় এনেকুৱা মানে- একো নকৰি নকৰি মানে এলেহুৱা টাইপ হৈ গ'লা তুমি।
উম। কিবা ওলাই যাবৰো ইচ্ছা নাযায় বাহিৰত তেনেকুৱা হৈছে।
অ' এলোহুৱা টাইপ হৈ গ'লা তুমি, তুমি কিবা কিবি কাম কৰি থাকিবা।
হয়।
তাৰ পিছত তোমাক তেনেকুৱা হ'বলৈ বাদ দিবা তুমি।
উম।
মই যেনেকুৱা তোমাৰ কেতিয়াবা অ শনিবাৰে মই কেতিয়াবা কামত লাগো। কাম কৰিছিলো ন, কামত কেতিয়াবা শনিবাৰে ছুটি লওঁ। তাৰপিছত ৰবিবাৰে ছুটি পাওঁ দুদিন এবচেন্ট হৈ যায় নহয়। আকৌ সোমবাৰো যাব মন নাযায়। এলেহুৱা হৈ যায়।
হেৰি হৈছে তোমাৰ
উম।
হয়, কেতিয়াবা হয় বাৰু। বাকী এতিয়া বাকী এতিয়া ক'ত? বাহিৰতে আছা নেকি?
উম। বাহিৰত অলপ আহিছিলোঁ অলপ। গৰম লাগি আছিলে এইয়া ঠাণ্ডা ল'লোঁ। এয়াই খাই আছোঁ ঠাণ্ডা।
ঠান্দা হৈ আছা?
উম। ঠাণ্ডা খোৱা নে তুমি?
এই মই নাখাওঁ কম খাওঁ। একদম গৰম পৰিলে খাওঁ। বহুত গৰম পৰিছে।
ওহো। মইয়ো মানে খাওঁ।
এ মোৰ যোৱা কালি পৰহি ভৰিখনত হেৰি হ'ল ৰবা। মানে ৰাতি ভাত খাই কিন্তু তোমাৰ বাহিৰত এনে খোজকাঢ়ি থাকোতেই মানে ভৰিটো তোমাৰ গৰুহাৰ পিনে তোমাৰ হেৰি হ'ল। এই ৰাইট চাইড অ' লেফট চাইডৰ ভৰিখন তোমাৰ এই গৰুহাটোৰ তলেদি এইটো তোমাৰ টানি ধৰিলে। খোজ কাঢ়িব নোৱাৰা হৈ গলো ন হঠাৎ
হয় নেকি? কি কিহৰ কাৰণে হৈছে, তোমাৰ কিবা নাৰ্ভৰ প্ৰ প্ৰব্লেম আছে নেকি?
অ' নাৰ্ভৰ প্ৰব্লেম আছে।
উম। তুমি এক্সাৰচাইজ কৰিবা ডেইলি মৰ্ণিং মৰ্ণিং। ঠিক হৈ যাব। ভালকৈ এক্সাৰচাইজ কৰিবা।
মানে মোৰ নাৰ্ভৰে মাজতে এটা অ' অপাৰেচন হৈছিল মাজতে।
হয় নেকি? কি প্ৰব্লেম হৈছিলে, যাৰ কাৰণে হৈছিলে?
এই নাৰ্ভৰ তোমাৰ সেই তোমাৰ তেজটো চলাচল কৰিবা নোৱাৰে ভালকে।
উম। ধুনীয়াকৈ দেইলি তুমি ডেইলি খোজ কাঢ়িবা। খালি ভৰি খোজ কঢ়িবা পথাৰত। তাৰপিছত তুমি ডেইলি মানে এক ঘণ্টা, আধা ঘণ্টা খোজ কাঢ়িবা আৰু এক্সাৰচাইজ কৰিবা। মৰ্নিং হওঁক বা আবেলি হওঁক। তোমাৰ মানে চব মানে
হয় মানে মোৰও কি হ'ল? মাজতে মানে মই যেতিয়া মানে তোমাৰ খোজ কাঢ়াটো বাদ দি দিলো তেতিয়াৰ পৰাই মানে এই প্ৰব্লেমটো হৈয়ে থাকে। মই এতিয়া মানে তোমাৰ তেনেকুৱা। ক'তো নাযাওঁ না, এই সেইকাৰণে হৈছে প্ৰব্লেমটো।
উম। কোনটো মেডিকেলত কৰিলা তোমাৰ নাৰ্ভৰ অপাৰচন।
মই হেৰি বাহিৰত কৰিছো পাটন।
হম। মোৰো একবাৰ এনেকুৱা হৈছিলে এক্সিডেন্ হৈছিলে। তোমাৰ ক্লাছ এইটত পঢ়োতে।
নাই মোৰ অপাৰেচন টো হ'ল আজি তিনি বছৰ মানত।
ভাল পালানে অপাৰেচন কৰি।
ভাল পাইছো কিন্তু প্ৰব্লেম দিয়া নাই এতিয়ালৈকে কিন্তু এই এইটো কিহৰ কাৰণে হ'ল? মই বুজি পোৱা নাই যোৱাকালি পৰহি তাৰপিছত এতিয়া বেণ্ডেজ বেণ্ডেজ লগাই থৈ দিছো।
উম। খোজ কঢ়িবা খোজ কঢ়িবা মানে ক'ৰবাত যাওঁতে মানে গাড়ী চাড়ী লৈ গ'লে মানে বেছি সেনেকুৱা হয়।
নহয় নহয় মই মানে কি হ'ল তোমাৰ এইকেইদিন খোজ কঢ়া মই যে ক'লো আজি একমাহ, দুই মাহ মানৰ পৰা খোজ কঢ়া নাই
উম
আগতে ৰাতিপুৱা খোজ কাঢ়িব গৈছিলো তাৰ পিছত তোমাৰ গধূলিও গৈছিলো তিনি চাৰি কিলোমিটাৰ খোজ কাঢ়ো এতিয়া মই টটেলি মানে বাদ দি দিলো ন উম তাৰ কাৰণে মানে
তুমি তেনেকুৱাকে খোজ হা
কি কৈছা
তুমি মানে খোজ কাঢ়িব আহ খোজ কাঢ়িব পাৰা এনেকুৱা মানে এইটো নকৰিবা আৰু
কি বোলে অলপ চলপ খুজ বা মোৰো একবাৰ কি হৈছিলে অ একবাৰ মই অ তোমাৰ ক্লাছ এইটত পঢ়োতে তোমাৰ এইটো পিষ্টল যে থাকে
হয়
সৰু যে বন্দুক থাকে যে সৰু পোৱালি খেলা তেতিয়া মানে সেইখন বন্দুক লৈছিলো খেলোতে খেলোতে মানে চকুতে লাগিছিলে গুলিটো ডাইৰেক্ট মোৰ ক'ত অ' ক'ত লাগিছিল জানানে চকোতে লাগিছিল দে চকুত লগাৰ কাৰণে উম চকুত লাগাৰ কাৰণে মই তাৰ পিছত তোমাৰ নেপা চকুতো তোমাৰ বগাকে এটা দাগ পৰি গ'ল তাৰপিছত নেপাল যাব লগা হ'ল আহ অ নেপাল যাইকে এ সেইটো ফাষ্ট এনে সাতটা লেয়াৰ থাকে ন আগৰ দুটা লেয়াৰটো কাটিব লগা হ'ল এ চকুত তটো মানে ভালকে দেখিব নোৱাৰা হৈ গ'লো দুটা লেয়াৰ কটাৰ পিছত তাৰপিছত ভাল পালোঁ
সেই মানে এ এইবিলাক এক্সাৰচাইজ কৰিলে কিন্তু চব বস্তু ভাল মই চালো হেল্ল' শুনিছা ন হেল্ল হেল্ল হেল্ল হেল্ল হেল্ল শুনি আছা ন হেল্ল হেল্ল হেল্ল'? শুনিছা ন? হেল্ল'?